হেল্ল'! আহ
হেল্ল'
আহ ক
অ হিমাংশু মাতটো শুনা পাই আছা?
অ ৰিয়া, অভিজিত পাই আছোঁ।
অ বাকী তহঁতৰ ফালে বতৰটো কেনে?
হা!
তহঁতৰফালে বোলো বতৰটো কেনে?
অ বতৰটো এতিয়া অলপ ঠাণ্ডা কৰিছে বৰষুণে দিব নেকি?
আমাৰফালে বতৰটো ডাৱৰীয়া কৰি ডাৱৰীয়া কৰি আহিছে ন তহ‍ঁতৰ ফালেও?
উম-উম
আমাৰফালে বতৰটো ডাৱৰীয়া হৈছিল বৰষুণ দিব পাৰে ঠিক নাই আজি বহুত গৰমো দিছে ন যেতিয়া বহুত গৰম দিয়ে তেতিয়া এনেকা বৰষুণ দিয়ে।
হয়-হয়।
এ বাকী ভাত-পানী খালি?
আহ খালো-খালো। তহঁতে?
আমিও খালো ৰ বাকী আজি মই ভাবিছো আমাৰ অসমৰ এক অমূল্য সম্পদ মানে মাজুলীৰ বিষয়ে মানে আলোচনা কৰিম বুলি ভাবি ছিলো।
অ মাজুলী নদীদ্বীপ।
হয়
অঁ ক।
ত‌ই মানে কি ভাবা মাজুলীৰ কথা?
মাজুলী মানে ছা উম মাজুলী মানে কেৱল এটা নদীদ্বীপ নহয় আৰু। ই এটা মানে সেই আৰু অসমৰ সংস্কৃতি হয়, ঐতিহ্য হয় আৰু মানে অসমীয়াৰ এটা পৰিচয়ৰ প্ৰতীক হয় আৰু মাজুলী নদীদ্বীপটো।
অ আহ তোৰ মানে হেৰি নাজুলী ক'ত অৱস্থিত?
মাজুলী হ'ল মানে অসমৰ যদি ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আৰু পৃথিৱীৰ এটা অন্যতম বৃহৎ নদীদ্বীপ ই ই ই যোৰহাত জিলাৰ ওচৰতে অৱস্থিত আৰু। ইয়াত মূলত মানে নিমাতীঘাটৰ পৰা ফেৰী হৈ যাব লাগে আৰু।
আচ্ছা-আচ্ছা।
ফেৰীত যাব লাগে আৰু নিমাতী ঘ হাতৰ পৰা।
মানে মাজুলীৰ নামটো যে সেই নামটো মানে কেনকে আহিল?
মাজুলীৰ নামটো মানে এনে বহুতে কয় আৰু মাজ আৰু উলী শব্দৰ পৰা মাজুলী নাম নামটো আহিছে মানে যাৰ মানে অৰ্থটো হ'ল মানে মাজত থকা ভূমি আৰু মানে নদীৰ মাজত থকা ভূমি আৰু।
অ অ অ আৰু মাজুলী মানে মাজুলীৰ মানে যিটো ইতিহাস আছে সেই ইতিহাস মানে কেনেকুৱা?
মাজুলীৰ ইতিহাসতো বহুত পুৰণা হয়। কাৰণ চবি ইয়াৰ মানে মাটিকালি মানে ধৰা সেই বাৰশ বৰ্গ কিলোমিটাৰছে অধিক আৰু। আৰু ব্ৰহ্ম ব্ৰহ্মপুত্ৰ কিন্তু ব্ৰহ্মপুত্ৰ ৰ যিটো ব্ৰহ্মপুত্ৰৰ যি নদীতটো যিটো খহি খহি যাই আছে ন, সেইকাৰণে মানে ইয়াৰ আয়তনটো অলপ কমি কমি যাই আছে আৰু। মানে সৰু হৈ যায় আছে আগতছে। বাৰশ বৰ্গ কিলোমিটাৰৰ পৰা মানে এতিয়া অলপ কমি কমি যায় আছে।
অ অ ইয়াৰ লগত মানে শংকৰদেৱৰ কিবা সম্পৰ্ক আছে নেকি?
আছে আছে কাৰণ
মহান বৈষ্ণৱ অহ সন্ত মানে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মানে বৈষ্ণৱ ধৰ্ম আন্দোলনৰ অন্য উত্তম যিটো কেন্দ্ৰ আছিল সেইটোৱে মানে মাজুলী আছিল আৰু। আৰু ইয়াতে তেওঁলোকে বহুতো সত্ৰ স্থাপন কৰিছিল আৰু।
আচ্ছা আচ্ছা মানে সত্ৰ মানে কি?
সত্ৰ মানে তই গম নেপা?
নাই।
সত্ৰ মানে সেই ধৰ বৈষ্ণৱ ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষা কেন্দ্ৰ আৰু মানে য'ত নাম প্ৰসংগ কৰে, ভাওনা কৰে। সংগীত কৰে, নৃত্য, নাট্য কলা আৰু ধৰ্মীয় শিক্ষা দিয়া হয় আৰু।
আচ্ছা আচ্ছা মানে কিছুমান বিখ্যাত সত্ৰৰ নাম ক'বা?
উম উম কম কম কিয়নো নকম? তুমি সুধিছা যেতিয়া কিয়নো নক
কোৱা।
কৈ আছোঁ মানে চাবি বিখ্যাত সত্ৰ নাম হ'ল আওনিআটিৰ সত্ৰ আছে কমলাবাৰী সত্ৰ, দক্ষিণ পাট সত্ৰ, গড়ামূৰ সত্ৰ এইগিলা এই এইগেন মানে শ খাদাৰ মানে
অ অ ঋতুুৰ সেই মাত আজ মানে সংস্কৃতিটো মানে কিয় বিনে বিশেষ
কিন্তু মাজুলী সংস্কৃতি
আহ
কাৰণ মাজুলীত বিভিন্ন জনজাতি আছে যেনেকে মিচিং আছে দেউৰী, সোণোৱাল কছাৰী এই সকল এই সকলো বিলাক জনজাতি মানে একেলগে হৈ কিনে বাস কৰে আৰু আৰু তেওঁলোকৰ ভাষা সাজ পোছাক, নৃত্য, সংগীত আৰু উৎসৱে মানে মাজুলীকে মানে সাংস্কৃতিক ঘূমি কৰি তুলছে আৰু
কোনবোৰ উৎসৱ তাৰ এইকানে মানে
মাজুলীৰ সেই আৰু ফেমাচটো হ'ল ৰাস মহোৎসৱ। আটাইতকৈ মানে ফেমাচ আৰু তাৰ পিছত ইয়াত মানে সেই আৰু কৃষ্ণলীলাৰ ভাওনা আয়োজন কৰা হয় লগতে আলি আই লৃগাং বিহু আৰু অন্যান্য জনজাতীয় উৎসবৱোৰ মানে উদযাপন কৰে আৰু
আহ মানে পৰ্যটকৰ বাবে কি কি আকৰ্ষণ আছে ইয়াতে
মাজুলীত মাজুলীত চ মেইন যিহেতু চা মাজুলীৰ ফেমাছ হোৱাৰ মেইন কাৰণটোৱে হ'ল সত্ৰ।
অ
তাৰে পিছতো আছে মুখা শিল্পৰ কাৰণে ফেমাচ হয় মাজুলী। তাৰে পিছত মিচিং গাও আছে ততে বাঁহৰ ঘৰ বিলাক আছে। ব্ৰহ্মপুত্ৰৰ যোনটো সূৰ্যয়াস্ত সেইটো তাৰে পিছত আহ তাৰপিছত এ চাইকেল ভ্ৰমণ কৰি ভাল লাগে ততে বা নৌকা ভ্ৰমণ আৰু স্থানীয় খাদ্যবিলাক সেয়ে আৰু
আচ্ছা আচ্ছা মানে মুখা শিল্পৰ বিষয়ে অলপ কওঁচোন
মুখা শিল্প মুখা শিল্প মানে সেই আৰু ভাওনাত ব্যয়ৱহাৰ কৰা মুখা শ মুখাাসূহ মানে বিশেষকে মানে বাহ মাটি কাপোৰ অৰ বা প্ৰাকৃতিক সামগ্ৰী তৈয়াৰ কৰা হয় আৰু আৰু এই শিল্পই মানে আৰু চাৰ্জাৰী পৰিচিত কৰিছে আৰু
অ মাজুলী মানে প্ৰকৃতিতটো কেনেকুৱা
মাজুলীৰ প্ৰকৃতি সেই মাজুলীহতে ধুনীয়া আৰু সেউজীয়া পথাৰ আছে নদীৰ পাৰত বালিচৰ আছে চৰা কল ৰপ তোত খুৰ্জা উদক খুৰ্জা আ। এইগিলা আৰু মানে সুন্দৰ্যাত ন অতুলনীয় আৰু ইয়াৰ
অ অ আৰু হেৰি জীৱ জন্তু আছে নেকি
ইয়াত উ জীৱ জন্তু আছে আছে কাৰণ চাৰ বিভিন্ন পৰি মৰভূমি চৰাই মানে শীতকাললৈ শীতকালৰ সময়ত মানে মাজুলীত আহে আৰু আৰু জল যীৱ্য আছে বা বিভিন্ন প্ৰকাৰৰ মাছ পোৱা যায় আৰু
আচ্ছা আচ্ছা মানে ইয়াতে মানহৰ মানুহৰ জীৱিকা কি হয়
মানুহৰ জীৱিকা হেৰি কৃষি কৰে বা মাছ পালন কৰে বা তাত তাত শিল্প আছে হস্তশিল্প আছে আৰু এই পৰ্যটন সেইটোৱে আৰু
আহ মাজুলীৰ ডাঙৰ সমস্যা মানে কি এনে
মাজুলীত ডাঙৰ সমস্যা কি কাৰ মাজুলীতো যিহেতু ব্ৰহ্মপু্ৰ নদীৰ পাততেো অৱস্থিত নহয় মাজত অৱস্থিত সেইকাৰণে যিহেতু এতিয়া ব্ৰহ্মপুত্ৰ। নদীতো মানে লাহে লাহে খহি খহি যাই আছে ন ইয়াৰ ফলত মানে সেইছ ৰ মাজুলীৰ যিটো মাটিিকালি সেইটো লাহে লাহে কমি যায় আছে আৰু সেই প্ৰতিবছৰে যেতিয়া বু মাটিখিনি মানে কাঢ়ি লৈ যোৱা টাইপৰ হয় আৰু তাৰ ফলত মানে বহুতো মানুহে মানে এ প্ৰাণ থাইল স্থানান্তৰ হব লগা সেইটোৱে সমস্যা আৰু
অ অ মানে ইয়াতে মানে জলবায়ু। পৰিৱৰ্তনে মানে কেনেকে কেনে ধৰণৰ প্ৰভাৱ পেলায়।
মাজুলীত মানে এইটো আৰু তেতিয়াা বৰষুণতটো মানে অনিয়মীয়া আৰু মে নিয়মিত মতে নহয়। ৰ আৰু নদীৰ সোতৰ পৰিৱৰ্তনে মানে সমস্যাবোৰ জটিল কৰি তুলিছে আৰু
আচ্ছা মানে ইয়াক কেন্তকে আমি সংৰক্ষণ কৰিব পাৰো।
ইয়াক ম বিজ্ঞানসন্মত ভ আমি নদীৰ ব্য্ৱস্থাাপনা কৰিব লাগিব। যিমান আছে যিমান পাৰো মানে আমি সেই গছ পুলি ৰোপন কৰিব লাগিব। বা সচেতনতা বৃদ্ধি কৰিব লাগিব আৰু ৰাইজৰ মাজত বা পৰ্যটন যিবিলাক স্থলী আছে বা ঐতিহ্য বিলাক আছে মাজুলীৰ
অ অ মানে আৰু এই শিক শিক্ষাৰ ক্ষেত্ৰত কেনেকোৱা বস্তুটো
শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় মহাবিদ্যালয় সাংস্কৃতিক শিক্ষা কেন্দ্ৰ আছে আৰু আহ তাতে আৰু শিকা সত্ৰসমূহৰ এটা নৈতিক শিক্ষা দিয়ে আৰু
উম উম আৰু ভ্ৰমণ কালি মানে কি মনত ৰাখিবা লাগে মাজুলী যাই কিনে
কি কলি
ভ্ৰমণ কৰিবলৈ মানে ইয়াতে যাই মানে কি বস্তু মনত ৰাখব লাগে
চ মেইন কথাটো মন্ৰৰ ফালে বহুত আছে কাৰণ তাৰ ভিতৰত মানে চেই আৰু প্লাষ্টিক বিলাক পেলাব নালাগে নালাগে আৰু যতে ত'তে বা স্থানীয় সংস্কৃতিক সন্মান কৰিব লাগে পৰিৱেশতটো নষ্ট কৰিব নালাগে বা স্থানীয় যিবিলাক শিল্পীসকল সকলে যিবিলাক সামগ্ৰী এ বনায় আৰু সেই বিলাক তেওঁলোকৰ সামগ্ৰীবিলাক ক্ৰয় কৰিব লাগে যাতে স্থানীয় স্থানীয় যিবিলাক ব্যক্তি বনাইছে সেই অকমান উৎসাহিত হৈ য বা তেওঁলোকে যাতে আৰু বনাব পাৰে ত য তাতে বিশেষকে মুখা শিল্পৰ কাৰণে বেছি ফেমাছ ন তাৰে যিবিলাক মানে মুখা শিল্প বনাই বা মুখাাবিলাক বনাই সেইবিলাক কিনিব লাগে আৰু ক্ৰয় কৰিব লাগে যাতে তেওঁলোকে উৎসাহ পায় আৰু যাতে আৰু নতুনকে বনাব কাৰণে
অহ আচ্ছা আচ্ছা মুখা শিল্পী মানে কি মুখত পিন্ধা কিবা মুখা বনাই।
আহ সেনেকা মুখা টাইপ মানে যিহেতু মাজুলী ভাওনাৰ কাৰণে বহুত
পৰিচিত ন গোটেই বিশ্বতে মানে মাজুলী ভাওনাৰ কাৰণে ফেমাচ নহ সেইকাৰণে তাতে ভাওনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আহ মুখা খিলি মুখা বনাই আৰু সেইবিলাকৰ কাৰণে আৰু সেইটোৱে আৰু মানে মুখাৰ শিল্প
আৰু অলপ কিবা ক না অলপ শুনো ্
এ মানে কি কাম আৰু মাজুলী মানে কি আৰু মাজুলী মানে অসমৰ গৌৰৱ আৰু কাৰণ ইয়াত মানে ইয়াৰ ইতিহাসটো বা সংস্কৃ কৃতি বা সত্ৰ প্ৰকৃতি বা মানুহৰ জীৱনশৈলী মানে আমাৰ পৰিচয়ৰ এটা অংশ আৰু সেইটো মানে ৰক্ষা কৰিব লাগে আৰু আৰু ৰক্ষা কৰাতটা আমাৰ দায়ত্ব
উম সেইটো হয়ে দেচোন মানে মাজুলী কেৱল এটা পৰ্যটনস্থথলী নহয় আৰু ই মানে অসমৰ আত্মা আমি সতে সকলোৱে ইয়াৰ ঐতিহ্য আৰু পৰিৱেশৰ সংৰক্ষণৰ বাবে সচেতন হব লাগে।
হয় -হয় সেইটোৱে কথা মানে -সেইটোৱে কথা মানে। সংৰক্ষণ কৰবা লাগে আৰু
বাকী কেতিয়াবাৰ লাগি মাজুলী যোৱাৰ প্লেন আছে নে নাই?
অহ, মাজুলী যাবা লাগব প্লেন আছে মাজুলী মানে জাগাটো বহুত ধুনীয়া আৰু মানে শান্তিৰ জেগা আৰু ধুনীয়াকে আমাৰ ইয়াৰ পৰা তই গাড়ীত যাই কিনে তাৰ পৰা সেই ফেৰীত যাব লাগে আৰু ফেৰীত নিজৰ গাড়ী -চাড়ী লৈ যাব পাৰি আৰু গাড়ী নিজৰ
তাতেতো ফেৰিতে যাব লাগে আৰু সেইটো নদীৰ মাজত আছে।
অহ - অহ নদীৰ মাজত আছে আৰু বহুত ধুনীয়া জাগাটো মানে সেউজীয়া পোৰা একদম ঠা ঠাণ্ডা।
কিমান টাইম লাগে যাওঁতে?
হা, যাওঁতে সেইটো একজেক কব নোৱাৰিম মই কাৰণ
মইতো যোৱা নাই না এতিয়ালৈকে।
আ
সেইকাৰণে একজেক্ট কবা নোৱাৰিম।
আচ্ছা- আচ্ছা এনে কি মাজুলীত গৰম নে ঠাণ্ডা?
মাজুলীত সেই আৰু ছেম আৰু আমাৰ ইতে গুৱাহাটীতে ধৰ যেনেকা সেনেকাই অলপ ঠাণ্ডা হ'ব চাগে
অলপ ঠাণ্ডা ন' এনে মানে কেনেকুৱা মাহত যাই ভাল লাগে তাতে ধৰ জানুৱাৰীৰ পৰা জুলাই না ডিচেম্বৰ চাইডে যাই ভাল লাগে
উম, সেই ধৰ সেইটো আগষ্ট, ছেপ্টেম্বৰ মানত গেলে বেছি ভাল লাগব চাবা
কিহৰ কাৰণে?
নহয় আগষ্ট, ছেপ্তেম্বৰ এইখিনি সময়তটো বানপানীৰ সময় ত' এই আৰু বানপানী হোৱাৰ আগত গ'লে ভাল লাগে আৰু এপ্ৰিল, মে' মানত সেনেকুৱা সময়ত।
আচ্ছা তাতেও বানপানী হয় মানে?
ত' সেইটো চাইডেও অলপ বানপানী হয় গৰা খহনীয়াতো থাকে না ব্ৰহ্মুপুত্ৰ নদীত। দচ
অ', বানপানীও কিন্তু বহুত এটা ডাঙৰ সমস্যা আহিছে দেই আমাৰ ইয়াত।
অহ, এইটো বহুত ডাঙৰ সমস্যা।
ইটো কাৰণে মানে কিবা কৰব লাগে আৰু যাতে পানী জমা নহয় নালাবোৰ ভালকে খান্দি দিবা লাগে।
নালাবোৰ খান্দা থাকে কিন্তু সেইবিলাক ৰাইজ জাবৰ -জোথৰ বিলাক পেলাই কিনে বন্ধ কৰি দিয়ে না। এইটোৱে কথা জাবৰ- জোথৰ বিলাকো